হেল্ল'
মৰ্নিং
উম, গুড মৰ্ণিং।
কেনে আছে?
আছো। আপনে?
আছো আৰু।
কিয় হা হা হা হা। বাকী খবৰ আৰু কি আছে চলি আছে।
অ, ভ্ৰমণত আছে বোলে মই শুনা পালো আপুনি?
ভ্ৰমণ কৰি আছো আৰু ইদাস, উদদাস, ইদাস।
কিমান দূৰলৈ গৈ, গৈ আছে এতিয়া মনত?
নহয় কিমান দূৰ যাওঁ চিলিগুৰি টো ঝাৰখান, ঝাৰখান টো গচাই গাঁও। প্লেনিং কৰক ক'তবা যোৱা যায় নেকি হা।
ভ্ৰমণ কৰিব লাগে। ভ্ৰমণ কৰিলে বহুত জ্ঞান আহৰণ হয়। কোনোবা ক কিবা পৰিৱেশৰ পৰা এইটো গম পোৱা যায়। আমিতো নাই একো নাই ঘৰতে বহি থা- কো আৰু বাহিৰত পৰিৱেশবোৰ
প্ৰজাম এটা কৰি জুলাইৰ পণৰো তাৰিখ, দশ পনৰো তাৰিখত।
কি হ'ল?
জুলাই মাহৰ দশ পোন্ধৰ তাৰিখত প্ৰগ্ৰাম কৰক কতবা ফুৰিব যাই, যোৱা যায় নেকি?
যি বৰষুণ আছে ইমান বৰষুণৰ মাজত আৰু ক'ত যাম? মইতো ভাবিছিলো এবাৰ, এবাৰতো ভাবিছিলো ছোৱালী পৰীক্ষা ত্ৰিছ তাৰিখত শেষ হ'ব দুই তিনিজনৰ লগত অলৰেডি আলোচনা মই কৰিছো যে- কিবা জুলাই মাহৰ, আহ ছেকেণ্ড উইকত অ ক'তবা ফুৰিব যাম কিন্তু এনেকুৱা বৰষুন থাকিলেতো যাব নোৱাৰি না,, তথাপিও মনে মনে ভাবি লৈছো যদি উম বেছি দূৰত যাব নোৱাৰো ওচৰে হলেও যাম।
অ অ ফুৰিবও লাগে নহলে ঘৰত বহি থকাতটো ইমান ভাল নহয়। পইচা পাতি নাথাকিলেও ইফাল সিফাল যাব লাগে না।
সেইটোতো সমস্যা আছে থাকিলেও মানে কি এ ফুৰিব লাগে যাব লাগে বাহিৰৰ পৰিবেশ খিনি আহৰণ কৰিব লাগে, ঘূৰিলেও বহুত জ্ঞান আহৰণ হয় ন?
এইটোতো হয় স্বাভাৱিক হৈ থাকিব।
আৰু পোৱাত কিবা খালে নে?
পোৱাত এতিয়া বিচনাতে আছো উঠাই নাই। তে উঠি চাহ চাহ পানী খাম পিছত
উম।
ক'ত আছে এতিয়া।
মইও ঘৰতে আছো বৰষুণ দি আছ না।
অ অ।
দি আছে সেইকাৰণে ওলাব পৰা নাই ঘৰতে
পঢ়ি থাকোতেই হঠাৎ মনত পৰিল আপোনাৰ কথা ভাবিলো এটা ফোন কৰি লওঁ।
উ
মানুহৰ মুখত শুনা পাওঁ, সি খালি ফুৰি থাকে ফুৰি থাকে। কে চাও ক'ত আছে?
গোটেই-গোটেই দিনটো ফ্ৰী থাকো হা। ৰাতি আঠটাৰ পৰা বাৰটা একটালৈকে অলপ বিজি থাকোঁ। তাৰ পিছত ফ্ৰী হৈ যাওঁ।
ইমান ফ্ৰী থাকে, তেনেহ'লে কল নকৰে কিয়? আমিতো আবেলিত অলপ মানে, সন্ধিয়া-সন্ধিয়া কোনবাই ফোন কৰিলে অসুবিধা হৈ যায়, তাৰমানে এই যে ঘৰৰ ওচৰতে মেলা আহিছে না।
উম।
তাতে ফুৰিব যাওঁ বহুত। শব্দ হয় তাত, কোনোবাই ফোন কৰিলে শুনাও নাযায়।
আকৌ যেতিয়া ফ্ৰী হওঁ, তেতিয়া মোটামুটি ৰাতি এ, দহ-চাৰে দহ বজাতহে ফ্ৰী হওঁ।
অ' চাবুৱাত কি কৰি আছে বৰ্তমান চাইফুল?
এ একো নাই, এনে ফুৰি থাকোঁ, আৰু কি কৰিব?
বিজনেছ কিবা এটা ওলাৱক না? বেংগল-আসাম কিবা এটা যদি বিজনেছ কৰা যায়। সেইবিলাক মাথা পোৱা যাব।
মাথা মাৰি কি হব? মোৰ বস্তুটোৱে নাই আৰু কি।
ব্যৱস্থা কৰিব লাগিব, ময়ো বাহিৰত আছোঁ এতিয়া কিমান দিনৰ বাহিৰত থাকিম। ভাবিলো বেংগল কলেজ গৈ কিবা এটা কৰিম নেকি?
আপুনি যদি কিবা পৰিকল্পনা কৰি আমাক লগত লৈ তেতিয়াহে কৰিব পাৰিম অকলে অকলে তাই।
অ মোৰো পৰিস্থিতি ভাল নহয় না পইচা-পাতি বহুত খেলি-মেলি হৈ আ আৰু। এতিয়া এইবিলাক কি ৰিকভাৰী কৰিমনা নিজৰ কাৰণে কিবা কৰিম, সময়তো আমাৰ নাই না। আমাৰ সময়ো আছে নেকি? ল'ৰা‌, ছোৱালী ডাঙৰ হৈ আছে।
অ'।
শিক্ষা দিক্ষাৰ কথা আছে। হা, বহুত
হয়, মই সেইটোলেতো টেনচনত আছোঁ, মোৰ ছোৱালী ইস্কুলত দিছোঁ। এতিয়া মই মানে পৰিয়ালৰ পৰা বেলেগ হৈ গলোঁ, আগত
ত' আপোনাৰটো হেই, আপোনাৰটো হেইটো আছে ফেমিলিহঁতৰ
নাই নাই, মই একো নপ়ৰো না। মোক মাটি একো মা-মাটি দিয়া নাই না, মোক। এনেই আছোঁ, মোৰ ইয়াতে এনে আছ
তাৰমানে আমাৰতো একলগে থাকিলোঁ তেনেকুৱা, বেলেগ হ'লেই এনেকুৱাই তাৰমানে এতিয়া দেউতায়েটো অলপ চাপোৰ্ট কৰি আছে।
এতিয়া মাথোন আমি মই কি কৰি আছোঁ এই যে ঘৰৰ চাৰিওফালে এই মানে শাক-পাচলি, চবজি এইবোৰ মানে নিজে খোৱাৰ কাৰণেহে ৰুই আছোঁ।
এনেই পথ পথাৰত কোনো কাম নাই।
তাৰমানে মই কি কৰি আছোঁ শুনক হা, বেংগল আছাম আছাম টু বেংগল এনেকৈ যদি কোনো বিজনেছ ওলাই বা ওলাব পাৰে। প্ৰফিট অলপ হ'লেও ফাইনেন্সৰ ব্যৱস্থা কৰা যাব। মোৰ হাতত নাথাকিলে মই কিবা এটা কৰিম ফাইনেন্সৰ কিন্তু কথা হ'ল মানুহ লাগিব মই তাৰমানে মোৰ এনেকুৱা পৰিস্থিতি হৈছে মই অসমত থকাটো তাৰমানে গোচাইগাঁও অঞ্চলত থাকিলে বিপদ আছে।
সেইকাৰণে সেইকাৰণে আপুনি ভ্ৰমণ কৰি আছে না?
সেইকাৰণে ঠায়ে ঠায়ে ঘূৰি আছোঁ কি কৰিম আৰু? হা হাচিংমাৰীৰ পৰা তিছত এ কি হল এ তাৰ পৰা আহিলোঁ কোনো বাবে আহি ঘৰত সোমালোঁ, ঘৰত থাকিলোঁ, তিন চাৰ পাঁচ দিন মান, তাৰ পিছত ঘৰত গৈ এটা কৰিলে। মাৰিব কাটিব বহুত হুলস্থুল হ'ল, তাৰ পৰা ছাইড লৈ কোনো নহয়। যেতিয়ালৈকে পৰিস্থিতি অলপ ই নহয় মানুহে পইচা পাতি অলপ ৰিকভাৰী কৰিব। গলোঁ তিনিদিন এইদিন গ তিনি দিন থাকিলোঁ। এই গোবিন্দ ছাৰে বিশ হাজাৰ টকা উলিয়াই দিলে মোক যে এইটো লৈ যাওঁক এতিয়া সকলোকে দিব লাগে। বিশ হাজাৰ টকা লৈ আহি এই গাড়ীৰ কিস্তি ফেলাইছে চাৰিটা। উ তাই ইতে ফেইল আছিল আৰু ভাইনাৰ পৰা অলপ পইচা লৈ পঁয়ত্ৰিশ হাজাৰ টকা তিনিটা কিস্তি দিলোঁ। অ' ই তাৰপিছত গাড়ীটো থৈ মই আহিলোঁ। গাড়ীত আছে একচুৱেলি গাড়ী আছে আমাৰ কচু গাঁৱত আছে এটা বন্ধুৰ ঘৰত। ইফালে ৰাখা নাই, না চোৱালে থকা নাই। গাড়ী বোলে টায়াৰ পাম্প নাই বেটাৰী চাৰ্জ নাই ষ্টাৰ্ট নহয় আমাৰ গাডীতে ফৰি আছে ন। তাৰ পিছত মই গ'লো স্প টাৱাৰ যিটো আছে সেইটো খুলি এ লগে লগও সেইটোটো গ'লে পাম নাই। তে লগাই মই গৈছো যে লগাই অলপ তাৰমানে কিস্ত গাড়ীটো ইনেঞ্চিয়েল নদৰে আপুনি সফালে চাব পাৰে। চ চলাবও পাৰে। সেইটো যাৰ ঘৰত গড়ী চলাব নোৱাৰে। তাৰ পিছত মই মানুহ পঠিয়াই দিলো যেনেকুৱা বথাা গড়াটো লাগিলে ভাড়া মাৰক। বৰৰাত বাত যাৰ ঘৰত মাষ্টাৰ মানুহ বেলেগ মানুহকে একচেপট নকৰে। এনেক থুই দিছো তাক।
হ'ব আহ দৈনন্দিন জীৱনত ত পইচাৰ সমস্যা আহিবই আজি নাই কালী আহিব পৰসী নাই সেইটো লৈয়ে মই মানে আছো আৰু ওপৰৱালাৰ ওচৰত সেইটোৱেই প্ৰাৰ্থনা কৰি আছো কেতিয়া নাই হয় কেতিয়া এটা ভাল সময় আহি গ'ল।
ন চলাচলটো কৰিব লাগিব সেইকাৰণে মই ই কৰি আছো। চাকৰিটো কলো কালি অলপ আসাম বেংগলৰ বিজনে যটো থাকে লাগিলে মই বেংগলত উম আলিফুচলিব মাদিৰী হাত বোৱাৰফালে ক'ত বা ঘৰ ভাড়া বা ৰুম ভাড়া লৈ থাকিম। দিনে বা ৰাতিফালেতো আমাৰ ইমান হেৰি নাই ন। যিমানখিনি আমি বিজনেছ কৰিম বা সেইখিনি মানে গম পাব আমি কথা আছো। বেলেগ মানুহকতো ইনফৰৰ্মেশ্যন দিয়া নাযাব তে তেনেকুৱা যদি কোনো বিজনেচ আছে। বিছনেচ ওলাব পাৰে ময়ে ইয়াত। এটা বিজ আছে এইটো মছৰ বি মাছ বি সব ইনভল কৰা নাযাব। তাৰ মমানে গংগাৰামপুৰ বেংগলৰ য গংগাৰামপুৰ আছে তাৰ পৰা মাছটো গোচাই বা ইফালে চেল কৰিব লাগিব। হাফৰ বনাব লাগিব হেঁচ ল'ব কিন্তু যিসকলে জানে সেইসকলে মানুহি যাব যি শিল্পক আমাৰ
ন জালাল জালালে কৰিয আছে নাইটো পলম কৰি জালাল কৰি আছে জালাল আৰু এজন কৰি আছে ক
ঘৰ
হয়।
এ সেইবিলাক বৰপেটাৰ পৰা মাছ আহে। সেইবিলাক পৰা নাহে এই বেংগলৰ মাছ
কৰা যাব অসুবিধা নাই একেলগে তিনিটা কাম হৈ যাব। মানে অলপ ঘূৰা ফুৰা হ'ব। কৰিলে ভাল হ'ব একেলগেেই বহুত কেইটা বেনিফিট হ'ব। এটা হ'ল মানে বাহিৰত ফুৰিব ফুৰিব পাৰিম। দ্বিতীয়টো কথা হ'ল অলপ পইচা আহ ইনকাম হ'লে পৰিয়াললৈ চলিব পাৰি।
ত লাষ্টত এটা কথা কি যে আপুনি আমি যেই হওক ইমান দিন কি হৈছে হৈছে পইচা পাতি যদি ন থাকে ভৱিষ্যত চিন্তামি প্ৰাণেটা ইনকাম চচ তাৰ মান চলি থকা বিজনেছ এটা কৰিব লাগিব যি বিজনেছত তাৰ মানে সংসাৰ চলে বা নিজৰ ফেমিলি ল'ৰা ছোৱালী অলপ খচা পা ওলাব পৰা যায়। এনেকুৱা কণ্ডিচনে ওলাব লাগিব।
হয় প্ৰতিদি কিবা ন কিবা এটা আহিব লাগে ন নহলে নহয়।
উম।
ঠিক আছে পিছত আৰু কথা পাতিম এই ঘৈণীয়েকে মাতি আছে খাব কাৰ।
ঠিক আছে হ'ব। উ